হেল্ল',
অ, হয় নমস্কাৰ।
অ, নমস্কাৰ অ, এনে ভালনে আপোনাৰ? অ, মোৰ ভালে।
অ, মইও ভালে আছোঁ বাৰু
অ', অ', কি কৰিছে এতিয়া?
মই আছোঁ অলপ এনে আছোঁ।
হয়-হয় অ, মইয় ভাবি অ, মইয় ভালে আছোঁ আৰু এনেই। মানে ভাবিলোঁ আৰু আজৰি হৈ অলপমান বহিছোঁ আৰু দুখাৰ কথাই পাতো।
হয়-হয় বাকী আপোনাৰ ফেমিলিত কোন জন ইয়াৰ? হেল্ল', আপোনাৰ পৰিয়ালৰ কোন কেনেকে আছে?
অ, সকলো ঠিকেই আছে হয়।
অ', অ', ঠিকে আছে ক'ক?
অ', অ', মানে মই ক'ব খুজিছিলোঁ আৰু এতিয়া আমাৰ বিশেষকৈ অসমত অসমীয়া সংস্কৃতিৰ বিষয়ে অকণমান আপোনাৰ সৈতে মানে দুই এষাৰ মত নামত নহয় তেনেকে জানিব বিচাৰিছিলোঁ আৰু এতিয়া আপোনাৰ মানে মনত কেনেকুৱা ধাৰণা আহে আমাৰ সংস্কৃতিক লৈ পেলাই মানে কি চিন্তা আহে?
তাৰ মানে কি আৰু আমি অসমীয়া মানুহ নহয় জনো? আমি অসমীয়া মানুহ হিচাপে অসমীয়া হৈ সদায় জীয়াই থাকিব লাগিব নহয় জানো?
হয়।
গতিকে আমি অসমীয়াই হৈ সদায় যদি জীয়াই থাকিব জীয়াই থাকিবলৈ হয় আমি নিজৰ ভাষা সং কি-কি নিজৰ সাজ -পোছাকৰ ওপৰত ধ্যান দিব লাগিব।
হয়-হয়-হয়-হয়।
ভাষাটোক আমি যদি ক'বলৈ এৰি পেলাই বেলেগ কিব আন ভাষাক কবলৈ শিকো আমাৰ ভাষা সংস্কৃতি জিয়াই নাথাকিব। হয়নে, আমি পুৱা গধূলি ওলাওতে অসমত এইজনে সিজনে লগ পালে আমি অসমীয়াতে কথা পতিব লাগিব বাহিৰত গৈছোঁ বেলেগ কথা অসমৰ বাহিৰত গৈছোঁ তেতিয়া আমি ইংলিছ কওঁ, হিন্দী কওঁ বেলেগ কথা। কিন্তু আমি অসমীয়া মানুহ হিচাপে প্ৰথমতে আমি অসমত নকওঁ অ, থাকিবলৈ বা অসমত মূল-মূল ব্যৱহাৰ ভাষা হিচাপে ব্যৱহাৰ কৰিব লাগে অসমীয়া ভাষা। হয় নহয়? তাৰওপৰি আমি যদি নাই মাইকী মানুহসকলে বা আমি আজিকালি যেনেকে ৰিহা-ৰিহা মেখেলা আছে মেখেলা চাদৰ এৰি পেলাই বেলেগ কিবা কাপোৰ পিন্ধে তেনেকে ধৰি লও এ ছুৰিদাৰ এনেকে কিবা কিবি পিন্ধে এইবিলাকো এৰিব লাগিব। লাহে-লাহে আমি নিজৰ কৃষ্টি সংস্ক সংস্কৃতি জীয়াই ৰাখিবলৈ হলে মাইকী মানুহসকলেও ৰিহা মেখেলা পিন্ধিব লাগিব। হয়নে?
হয়, হয়, হয়।
আৰু পুৰুষসকলেও আমি মানে নামঘৰ বা মন্দিৰত গলো আমি নিজৰ পৰম্পৰা সাজ পোছাক বা চুুৰিয়া মানে চেলেং এনেকুৱা গামো চা যিত ব্যৱহাৰ কৰিব লাগে পিন্ধিব লাগে।
হয়, এতিয়া এইটো ক্ষেত্ৰত আপুনি যিটো কৈছে এতিয়া আমাৰ অ', হয় মই সেইটোয়ে ক'ব খুজিছোঁ আপুনি কৌতে মোৰ মনলৈ আহিছে এটা কথা যে এই যে সংস্কৃতি আমি জীয়াই ৰাখি- শিকিব লাগে বুলি কও নহয়, সেয়া কিন্তু আমি আছলত তে ল'ৰা ছোৱালীক সৰুৰে পৰাই- আমাৰ ঘৰত বা আমাৰ পৰিয়ালত, নহয়? আমাৰ কৰ্মেৰে হওঁক, ব্যৱহাৰেৰে হওঁক, সেয়া শিকাব লাগে। তাৰ পিছত অ, ল'ৰা ছোৱালী যদি আমি ঘৰতে আমাৰ আচল যি বা নহয় আমাৰ যি অৰিজিন বা শি বা তাক যদি অকনমানত নিশিকাও, সেই পুৰণি কালত যেনেক হওক বা মহত্ব আছে নহয়, আমি বিহুত যেনেকৈ ক'ব গলে আহ গৰু বিহুৰ পিছতে যেতিয়া মানুহ বিহু হয় তেতিয়া আমি- ৰাতিপুৱাতে ধুনীয়াকৈ গা পা ধুই ডাঙৰ জনক সেৱা কৰো বিহুৱান যাচো। তাৰ পিছত সৰু সকলক মৰম বা আশীৰ্বাদ জনাও। এই তেনেকুৱাবোৰ আচলতে আমি সংস্কৃতিৰ কিছুমান ভিতৰুৱা ৰীতি নীতি। বা আমাৰ ব্যৱহাৰ হওঁক সাজ পোছাকেই হওক সেয়া ল'ৰা ছোৱালীক সেই পৰিৱেশটো আমি আচলতে দিব লাগিব আৰু এই ক্ষেত্ৰত এতিয়া- আমি মানুহবোৰ ব্যস্ত হৈ গৈছো নহয় এই ব্যস্ততাৰ ফলত কি হৈছে? আমি কেৱল মানে সংস্কৃতিৰ নামত- মানে উৎসৱ পাতি পেলাই এদিনীয়াকে আনন্দহে কৰো নহয়।
হয়।
তেনেকুৱা ক্ষেত্ৰত- অ এতিয়া শিক্ষানুষ্ঠান বিলাকতো ভূমিকা আছে দিয়কচোন। শিক্ষানুষ্ঠান সমূহতো এই বিষয়ে আমি অকমান ল'ৰা ছোৱালীক জনাব লাগে যে- আমাৰ অসমীয়া জাতিৰ মানে সংস্কৃতি, সাজপাৰ, খাদ্ দ্য প্ৰকাৰেই হওক বা- আপোনাৰ আহ নৃত্য গীতেই হওক ছবি অঁকাই হওক। মানে নাটকেই হওক অভিনয়ে হওক সকলোবিলাক আৰু। লৰা ছোৱালীক সেই পৰিৱেশটো আমি আচলতে দিব লাগিব তেনেকুৱা এতিয়া চাওক সেই পুৰণি সময় আৰু এতিয়াৰ মাজত বাৰু বহুত, আহ মানে বেলেগ হৈ গ'ল আধুনিকতাই আমাক বিশেষকৈ গ্ৰাস কৰিছে নহয়। আমি মানুহ বিলাকে এতিয়া আধুনিক হৈ ভাল পাও হয়নে ন- হয় আধুনিক আধুনিকতাৰ প্ৰতি বেছি আক ৰ্ষিত হও আৰু বিদেশী সংস্কৃতি আমাৰ ভাল লাগে
উম-
মানুহ বিলাকৰ এতিয়া বিদেশী সংস্কৃতি বেছিকৈ ভাল লাগে কিন্তু তাৰ পৰিৱৰ্তে আমি ভালতো আমি লাগিব লাগিব পাৰে বেলেগ সংস্ক কৃতিক আমি সন্মান জনাম। কিন্তু আমি আমাৰ নিজৰ সংস্কৃতিৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিয়াটো প্ৰয়োজন নহয়। মানে আমাৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে। সৰুৰ পৰা ডাঙৰলৈকে মানে কনিষ্ঠজনৰ পৰা জেষ্ঠ জনলৈকে সকলোৱে যদি চেষ্টা কৰে অকনমান মানে এইটো নহয় যে আমি কেৱল পুৰণি কথাকে বিশ্বাস কৰি থাকিম তেনেকুৱা নহয়। কিন্তু পুৰণি যি আমাৰ আচল শিপা তাক জানি পেলাই আমি যদি তাক নতুন ধৰণৰে প্ৰতিষ্ঠা কৰিব পাৰো নহয়। তেতিয়া নৃ- যে বিশ্ব দৰবাৰত আমাৰ অসমীয়া সংস্কৃতি স্থান পাব আৰু এতিয়াতো জনা হৈছে। এটা বস্তু ভাল লাগে এতিয়া এই বিহুৱে হওক বা অসমীয়া যি সংস্কৃতি মানে কেৱল অসমতেই নহয় বহুত ঠাইতে জানে মানুহে চিনি পায় আৰু অসম বুলি কোৱাৰ লগে লগে অসমীয়া সংস্কৃতিৰ চাদৰ মেখেলাযোৰ বা অসমীয়া ভাষা। তেনেকৈ আমাৰ খাদ্য প্ৰণালীয়ে হওক। সেইবোৰৰ বিষয়ে মানুহে এতিয়া আগতকৈও বেছি। কিছু জনা হৈছে বিশ্ব দৰবাৰত মানে দেখিছো আৰু তেনেকুৱা এতিয়া যিসকলে অসমৰ বাহিৰত থাকে যিসকল প্ৰবাসী অসমীয়া তেওঁলোকেও কিন্তু আমাৰ মৰমৰ বিহুটি মানে পালন কৰা চেষ্টা কৰে আৰু সময় সাপেক্ষে।
হয় কৰে অ।
উম মানে তেনেকৈ অ এটা বস্তু আপুনি, অ হেল্ল'।
অ কওক?
অ কওকচোন?
নাই কৈ থাকক শুনি আছো মই, কওক?
অ অ মই আৰু এটা মানে অকমান পৰিৱৰ্তন দেখা পাওঁ আৰু যিটো আমাৰ এইজ যে বিহুৰ লগত জড়িত আৰু যিহেতু সংস্কৃতি বুলি ক'লো নহয়। সংস্কৃতি বুলি কোৱাৰ লগে লগে বিহুৱে হওক উৎসৱে আমাৰ মনলে আহিয়ে যায়। এই বিহুৰ ক্ষেত্ৰতে মই এটা কথা কওঁ আৰু মানে আমাৰ বিহু যেতিয়া সৃষ্টি হৈছিল আদিতে, তেতিয়া মানে বিহুৰ এই সৃষ্টিৰ আৰত মূল এট- টাই কথা আছিলে যে আমাৰ কৃষি, কৃষি কৰ্মৰ লগত জড়িত। নহয় তেতিয়াৰ দিনত মানুহৰ প্ৰধান জীৱিকা কৃষিয়ে আছ- ছিলে আৰু সেই কৃষিৰ লগত জড়িত হিচাপে আহ তেতিয়াৰ সময়ত বিশ্বাস কৰিছিল আৰু যে পথাৰত মুকলি অঞ্চলত যদি ডেকা গাভৰু তেনেকে বিহু গাই নৃত্য কৰে। তেতিয়া হ'লে কি হয় আমাৰ খেতিৰ মাটিখিনি সাৰুৱা হয়, উৰ্বৰা শক্তি লাভ কৰে। বা প্ৰজনন ক্ষমতা লাভ কৰে, তেত- তে আমাৰ শস্য খিনিও ভাল হয় তেনেকৈ বিশ্বাস কৰা হৈছিল। কিন্তু সেই বিহু ক্ৰমানয়ে মানে ক্ৰম বিকাশ লাভ কৰি কৰি এতিয়ালৈকে যেনেকুৱা অৱস্থা পাইছে মানে এতিয়া চাগে আমি বেছি মঞ্চ বিহুৱে দেখা পাওঁ নহয়। পথাৰৰ বিহুতকৈ
এই ক্ষেত্ৰত আপুনি কিবা অনুভৱ কৰেনে মানে সেই আগৰ সেই পথাৰৰ বিহু এতিয়াৰ মঞ্চ বিহু, নহয় এতিয়া মঞ্চ বিহুত বিশেষকৈ উম, কওক?
নহয় কওক কওক? শুনি আছো, অ হয় মই ভাবোঁ মানে উম সেইটো ঘৰে ঘৰে এটা হুচৰি গোৱা প হেল্ল' হেল্ল' শুনি পাইছে? অ নহয় আগতে কি আছিলে মানে এটা অ এটা ঘৰে ঘৰে হুঁচৰি বুলি কয় হুঁচৰি হুঁচৰি কোৱা এটা পৰ্বত লে মানে এটা নিয়ম আছিলে, মানে গৰু অ গৰু গাত ধুৱাই মেলি আজৰি হৈ মানে মানুহক ঘৰত গৃহস্থক আশীৰ্বাদ দিবলৈ যায় আৰু গৃহস্থই মানে মানে যি হুঁচৰি যাবলৈ যোৱা দলটিক বা বিহুৱান বিহুৱাসকলক পদূলি মুখৰ পৰা আদৰি লৈ যায়, উম আৰু তেওঁলোকক কিবা অৰিহণা কেতিয়াবা বিহুৱান আকৌ গৃহস্থসকলৰ কাৰণে আশীৰ্বাদ দিয়ে বা সকলো ভালে থাকক তাৰ মংগল প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত। এইবিলাক পৰম্পৰাটো নাইকিয়া হৈছে। থাকিব লাগে তেতিয়াহে আমি এটা আমাৰ জাত্ৰী জীয়াই থাকিব হয় নে নহয়? এটা জাতি জীয়াই থাকিব প্ৰায় কিছুমান গৃহস্থ ভাষা লাগিব, সংস্কৃতি লাগিব। হেল্ল' অ' আমি অসমীয়া হিচাপে আমি অসমীয়া হিচাপে চিৰ জীৱন থাকিব লাগিব। গতিকে আমি পিছত চিনাকি দিবলৈ আমি অসমীয়া। তোমাৰ নিজৰ ভাষা সংস্কৃতি কি? কৰ্ম সংস্কৃতি বুলি ইংলিছ ইংলিছটো বাহিৰতহে কয়। তেনেকেতো নহ'ব, হয় নে নহয়? আৰু মূলতে এটাও এটা কথা হা আমাৰ আমি অসমীয়া ভাষা হিচাপে আমি অসমীয়া হিচাপে যদি জীয়াই থাকিব লাগিব শিকি জীয়াই থাকিবলৈ হ'লে আমি বজাৰখন দখল কৰিব লাগিব। প্লাছ মানে বজাৰ আৰু লাগিলে আৰু প্ৰথামতে হওক। যিয়ে হওক দোকান বজাৰ এইবিলাক মানে আমাৰ অসমীয়া মানুহবিলাক থাকিলেহে আমি ভাষা আদান প্ৰদান হ'ব। এতিয়া বাহিৰৰ এজন আহি পেলাই সি অসমীয়া ক'ব নেকি? হিন্দী ক'ব। হয় নহয়? তেওঁ দোকান দিলে তেওঁ আহি পেলাই অসমীয়া কথা নকয় নহয় হিন্দী ক'ব। তেতিয়া আমাৰ ইয়াত ভাষাটো লাহে লাহে লাহে লাহে লোপ পাব, হেৰাই যাব।
হয়। হয়, হয় সঁচা কথা।
আৰু আমি কৰ্ম সংস্কৃতিৰ গুৰুত্ব দিব লাগিব। নিজৰ আমি আমি কা কৰ্ম কৰিব লাজ কৰিবলৈ নহ'ব। মানে যি পাৰো মানে আমাৰ নিজৰ থলুৱা জেগাত।
লাগিলে আমি কিছু কৰ্মই হওক যি হওক আমাৰ এতিয়া আহি ইয়াতে কিমান বাহিৰৰ মানুহ কিছুমানে আহি ভৰি পৰিছে। তাৰ ফলত আমাৰ নিজৰ যিবিলাক থলুৱা মানে কি শ্ৰমিক শ্ৰমিক আছে সেইসকলে কৰ্ম হেৰুৱাইছে।
হয়।
তাৰ কাৰণ আমি আ যুৱকসকল বাহিৰলৈ যাব লগীয়া হৈছে, হয়নে? গতিকে লাজ কৰিব নালাগে। লাজ কৰিলে তোমাৰ সময় নহয়। সময় দি আমাৰ কৰ্ম হেৰাই আছে সময়ত আমাৰ ভা ভাষা হেৰা পাই যাব। মানে কি ভাবে আপুনি?
হয়। হয়, হয় ঠিকেই। হয়, এতিয়া আমাৰ সংস্কৃতি আমি কেনেকৈ ৰাখো নহয় সেয়া সম্পূৰ্ণ আমাৰ ওপৰত। আমি যদি তাক সন্মান কৰি ৰাখিব জানো তেতিয়াহ'লে বিশ্ব দৰবাৰতো সন্মান পাব। হয় আৰু আমাৰ অসমীয়া সংস্কৃতি খুবেই চহকী। আমাৰ ইয়াতে বিভিন্ন জনগোষ্ঠীৰ লোকসকল আছে আৰু প্ৰত্যেকেই নিজা নিজাকৈ নিজৰ সাজ-পাৰ তাৰপিছত জীৱন-প্ৰণালী, ৰন্ধন-প্ৰণালীয়ে হওক বা জীৱিকা সকলো মানে নিজস্ব ধৰনেৰে পাৰ কৰি আহিছে। সেইটো মানে বাৰে ৰহনীয়া সংস্কৃতি আপুনি চাব পাৰে প্ৰত্যেকৰে সাজ পাৰ আছে, নিজস্ব ভাষা ভাষা আছে। উৎচৱ আছে, নহয় বিশ্বাস আছে, ৰীতি-নীতি আছে। তেনেকুৱা এই ক্ষেত্ৰত অসমীয়া সংস্কৃতি চহকী আৰু মানে। তেনেকুৱা ক্ষেত্ৰত আমি যেনেকে মানে এইমাত্ৰ বিহুৰ কথা ক'লো অ' অসমীয়াৰ বিহু যেনেক কৈ আমি কওঁ তেনেকে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ ধৰণত ব'হাগ মাহৰ মানে ঠিক বসন্ত কালত আৰু নিজা নিজা যেনেকুৱা মিচিংৰ আলি আই লৃগাং, বড়োসকল সকলৰ ৰংজালী বৈশাগু। ৰাজবংশী সকলৰ মানে এ বিচুৱা। এ তেনেকুৱা কোনোবাই বিচু তেনেকে বা ৰাভাৰ বাইখু এনেকুৱা বহুত নামেৰে যি হওঁক মানে এ সংস্কৃতিৰ ভিতৰুৱা সেই বিহু অৰ্থাৎ ৰঙালী বিহুটি উদযাপন কৰে। অঁ, সেয়া খুবেই ভাল লগা আৰু মানে প্ৰত্যেকটো জনগো গোষ্ঠীৰে সংস্কৃতি মানে চাবলগীয়া আৰু মানে। প্ৰত্যেকেই নিজৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছেও। ব্যস্ততাৰ মাজতো চেষ্টা কৰিছে। হেল্ল' ঠিক আছে বাৰু। হেল্ল' ঠিক আছে বাৰু কথা পাতি ভাল লাগিল আপোনাৰ লগত জানিব পাৰিলো আপোনাৰ কিছু কথা। হেল্ল'
বাইদেউ আকৌ কেতিয়াবা কথা হম। হেল্ল'